হেল্লউ
হয় নমস্কাৰ।
হয় নমস্কাৰ।
অ' সুপ্ৰবাত
মোৰ ফালৰ পৰাও সুপ্ৰবাত
অ' কি কৰিছে?
মই এতিয়া এনেই আছো।
অ' এনে আছে।
হয়
মোৰ ভালে বাৰু
অ' ঘৰত আছে নে কৰ'বাত আছে?
বৰ্তমান ঘৰত নাই।
অ' হয়
এনে মই স্কুল এখনত অ জইন হৈ আছো, তাতে মই কাম কৰি আছো।
হয়, হয়, হয়। এনে খোৱা-বোৱা হ'ল নে আপোনাৰ?
খোৱা-বোৱা বৰ্তমান হোৱা নাই। চাহ খালোঁ বাৰু।
অ' অ' চাহ খাই মেলি আহিলে?
হয়, হয়। এতিয়া আপুনি স্কুলতে আছে?
স্কুলতে আছোঁ।
অ' হয় নেকি। এনে আপুনি মৰ্ণিং
কি কি কি কৰি আহিলে ঘৰতে এনে? ভাত চাত বনাই আহিলে নে নাই? ডাইৰেক্ট স্কু
নাই নাই মই মানে ঘৰত নাথাকো। এই হোষ্টেলতে থাকো মই।
অ' অ' অ' হয় নেকি। অ'
হয়।
উম, ঠিকে আছে, ঠিকে আছে। বাকী আজি বন্দ দিব নহয়। মই চাহ খালোঁ। হয়, হয়, হয়। চাহটো খোৱা হ'ল বাৰু মোৰ।
অ'
চাহ তাহ খাই মেলি এনে
এনে আপুনি কি কৰি ভাল পায়? অলপ জনাব নেকি?
মই তেনে তেনেকে বিশেষকে একো কৰা নাই এতিয়া উম। উম, এনেই ঘৰৰ কামবোৰ কৰো আৰু ঘৰৰ ঘৰত এনে কিবা শাক-পাচলি ৰোৱা। তেনেকে ঘৰৰ কামবোৰ কৰি এনেকেই আৰু ভাত পানী বনোৱা সেইবোৰে লাগি থাকো আৰু।
অ' অ'
পিছে আপুনিতো ভাত পানী বনাব লগীয়া নহয় চাগে হোষ্ট হোষ্টেলত আছে যিহেতু
বনাব লগীয়া মোৰ নহয়। ইয়াত আমাৰ বনোৱা মানুহ আছে। কাৰণে বনাবলগীয়া নহয় আৰু
অ' অ' ঠিকে আছে, ঠিকে আছে। কেইটা বজাত খোৱা হয়, আপোনালোকৰ?
এনেইতো আমাৰ ইয়াত মৰ্ণিং ৰটো এনেই আঠটা বজাতে দিয়ে। কিন্তু, আজি অলপ লেট হৈ গ'ল মানে ল'ৰা ছোৱালীয়ে আজি বন্ধ বুলি প্ৰায় গুচিয়ে গ'ল হোষ্টেলৰ সেইকাৰণে
আজিতো গৰম বন্ধ দিৱ, কাইলৰ পৰা বন্ধ হ'ব আৰু
অ'
হয়, হয় এনে গৰম বন্ধত ক'ৰবাত ফুৰিব যোৱা তেনেকে প্লেনিং আছে নেকি?
তেনেকুৱা বৰ্তমান একো প্লানিং কৰা নাই।
অ' অ' অ' অ' পথাৰৰ কাম আৰম্ভ হৈছে আৰু ন ৰোৱা কেইটা
অ' অ' পাইছে।
অ' হোষ্টেলৰ পৰা কি আপুনি ঘৰত যাবগে এতিয়া নে কি?
অ' আজি যামগে
অ' অ' তাৰপিছত ৰোৱা খেতি আৰম্ভ হৈছে নহয় তাতে ব্যস্ত আৰু হয় হয় ঠিকে আছে ঠিকে আছে কঠীয়া পাৰিলে?
কঠিয়া পাৰিলে ৰোৱাটো এনেই আৰম্ভ হলেই ঘৰৰ বাকী মানুহ বোৰে কৰি আছে
অ' অ' অ' শেষ হোৱা নাই আৰম্ভ কৰি আছে
শেষ হোৱাগে নাই অ'
অ' এনেই‌ কেইবিঘা মান কৰে আপোনালোকৰ ৰোৱা খেতি
ইমান বেছি নাই এনেই আঠ বিঘা মান
অ' আঠ ভিঘাটো যথেষ্টয়ে হৈছে আৰু ইমানো কম নহয় যথেষ্ট খেতি আৰু ৰোৱা খেতিত আঠ বিঘাতো ন উম কমপ্লিট কৰিবলৈটো চাগে সময় লাগিব আঠবিঘা
লাগিব অ'
অ' তেনেকেই আৰু মানুহ চানুহও লগাই দিয়ে চাগে
ফুৰিবলৈ যোৱা প্লেনিং কৰিম আৰু কোনোবা
অ' অ' হয় নেকি হয় হয় আপুনি ফুৰি ভাল পায় নে জাৰ্ণি কৰি ভাল পায়
জাৰ্ণি কৰি ভালে লাগে বাৰু
হয় হয় এনে আপুনি জাৰ্ণি ক'ত কৰিছে?
এনে জাৰ্নী ইমান বেছি বছি দূৰত নাই মই ইফালে তেজপুৰলৈকে গৈ পাইছো
হয় হয় তেজপুৰ তেজপুৰটো এ তেজপুৰৰ বিষয়ে অকনমান ক'ব নেকি আপুনি
অঁ, তেজপুৰৰ বিষয়ে অলপ ক'ব পাৰিম বাৰু। এনে মই অগ্নিগড় পাৰ, কনকলতা, - মহাভৈৰৱ মন্দিৰ সেইবিলাকত গৈছো। এনেকৈ মোৰ - ভালেই লাগিলে।
হয় -হয় -হয় -হয়। উম, ঠিকে আছে তেজপুৰতো বহুত ধুনীয়া জেগা, হয়নে?
হয় আৰু ইউনিভাৰ্চিটি তাত গৈছিলো মই, ইউনিভাৰ্চিটি চাই বহুত বেছি- ভাল লাগিলে।
অঁ, তেজপুৰ ইউনিভাৰ্চিটি টো বহুত ধুনীয়া। এনেই মই- যোৱা নাই বাৰু। এনে মিডিয়াত চোৱা হয় আৰু কেতিয়াবা খালি যোৱাৰ ইচ্ছা আছে।
অঁ।
চোৱাৰ ইচ্ছা আছে, তেজপুৰ ইউনিভাৰ্চিটিখন বহুত ধুনীয়া এনেই চাই থাকো আৰু।
অঁ, হয়।
অঁ, তাকে তাতে ফেমাছো হয় নিৰিবিলি কিতাপ খনৰ পৰা তেজ- পুৰ ইউনিভাৰ্চিটি। সেই কিতাপখন চাইয়ে মানে কেতিয়াবা চাওঁ আৰু। বহুত ধুনীয়া এটা পৰিৱেশ।
হয়।
আগলৈ যোৱাৰ ইচ্ছা আছে বাৰু এতিয়া যোৱা প্লেনিংটোত।
বহুত ডাঙৰ যে চবফালে ঘূৰিবই নোৱাৰিলোঁ। এনেই অলপ চাই আহিলো আৰু।
হয় নেকি? উম- উম ঠিকে আছে। হয়- হয় এদিনীয়াকে গৈছে আপুনি!
হয়, এদিনীয়াকে গৈছিলোঁ।
অঁ, ঠিকে আছে। ফুৰিব যাব হ'লে অলপ টাইমটো লৈ কিনি তেনেকে যাব। পাৰিলে তেতিয়া বেছি ভাল লাগে আৰু মানে লৰালৰি হ'লে এদিনীয়া- হ'লে বা দুদিনীয়া হ'লে তেতিয়া-
সোমালো এইফালে মন্দিৰ সোমালো, পাৰ্ক চালো সেইটো কাৰণে। টাইম- টাইম টো নিমিলিলে।
এদিনতে ক'ত পাৰিব নোৱাৰো তেজপুৰখন বহুত ডাঙৰ, হয় নাই, নহয়? জানো চাব লগাতো বহুত থাকে, নহয় নে?
অঁ।
এদিনতে কনটেক্ট কৰিব নোৱাৰি। সেইকাৰণে মানে লওঁকে অকনমান সময়তটো দুই- তিন দিন হলও- টো পাৰিব ন। দুই -তিনদিন সময় লৈ তেনেকে যাব পৰা হ'লেটো বহুত ভাল, নহয় নে?
হয়, হয়।
উম। ফুৰিব গ'লে তেনেকে সময়তটো অকনমান মিলাই যাব লগগীয়া হয়। এই গৰমৰ বন্ধত- কিন্তু ভাল হ'ব ন কাম -চামবোৰ- অঁ, কাম -চামবোৰ সামৰি- মেলি, - পথাৰৰ কাম বোৰ সামৰি মেলি তেনেকে যাব পৰা হ'ব, খালি গৰমতটো অকনমান বেছি। যি হ'ব আৰু।
অ।
গৰম গৰম কেনেকুৱা হৈছে আপোনালোকৰ তাতে।
গৰম ইমান নাই মাজে মাজে এয়া বৰষুণ দি আছে যে। যেতিয়া ৰ'দ দিয়ে তেতিয়া হয় বাৰু। কেইদিন বৰষুণ দিয়ে আছে।
অ এতিয়া বৰষুণ দিছে নে আপোনালোকৰ তাতে।
এতিয়া বৰ্তমান নাই বাৰু।
অ আমাৰ ইয়াতে এইমাত্ৰ বৰষুণ আহিছে কালি ৰ'দ দিছিলে ৰাত ৰাতিপুৱাই ৰ'দ দিছিলে বাৰু।
এইমাত্ৰ বৰষুণ আহিলে। কালিৰ পৰা অকনমান ঠাণ্ডা অনুভৱ এটা হৈ আছে বাৰু।
অ।
নহ'লে টো গৰম বহুত হয় বহুত বেছি গৰম আছিলে এইকেইদিন।
অ অ।
কালিৰ পৰা অকনমান ঠাণ্ডা এটা হৈ আছে মানে কালিও বৰষুণ দিলে আজিও ৰাত ৰাতিপুৱা এইটো এ এতিয়া এই বৰষুণ আহিছে অকনমান ডাৱৰীয়া হৈ আছে।
অ।
নহলে তোৰ গৰম বহুত বেছি আছিলে হ'লো এইবছৰ। যোৱা বছৰতকে অকনমান কম পাইছো মই বৰষুণতো।
অ
আমাৰ উজনি চাইদে আকৌ বাৰিষাও হৈছে বৰষুণও হৈছে বাৰু। নামনি চাইদহে গৰমটো অকনমান বেছি হৈ আছে।
অ।
উম পিছে আপোনালোকৰ ফালে বাৰিষা-চাৰিষা তেনেকে আহিছে নে নাই। বানপানী বাৰিষা বানপানী অ হয় নেকি
নাই
অ উজনি চাইদে লখিমপুৰ ধেমাজি এইবিলাকত বানপানী হৈছে ন নিউজত
অ হয় হয়
উম কিছুমানৰ ঘৰ ডুব গৈছে খেতি-বাতি
উম হয়
লোকচান হৈছে
হয়
চিজনে আৰু বাৰিষা ছিজন নহয় জানো আহিবই আৰু বানপানী।
অ হয়
অহ বৰষুণো পুৰা দি আছে এইফালে। আমাৰ ইয়াতে বৰষুণটো কম অকনমান দিব আকৌ ৰ'দ দিব।
অ
এই লগালগ বৰষুণ দিয়ে লগালগ ৰ'দ দিব তেনেকুৱা হৈ আছে মানে হ'লেও ঠাণ্ডা অলপ হৈ আছে ইমান গৰমো হোৱা নাই বাৰু।
উম
উম ঠিকে আছে আপোনালোকৰ গৰম বন্ধ কেইদিন দিব স্কুলতে পুৰা এমাহ দিব নে?
পুৰা এমাহ দিব হয়।
অ' এক তাৰিখৰ পৰাহে খুলিব আগষ্ট মাহৰ হয়নে?
অ' হয়
অ' অ' ঠিকে আছে এ এল পি স্কুল নে কি?
আ ইয়াত ওৱানৰ পৰা একদম টেনলৈকে আছে।
অ' অ' প্ৰাইভেট স্কুল
প্ৰাইভেট স্কুল হয় হয়।
হয় হয় ঠিকে আছে ঠিকে আছে। বাকী আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল আকৌ লগ পাম ধন্যবাদ।
ধন্যবাদ।